হেল্ল'
আহ কি খবৰ।
ভাল
ভালে আছ ভাল ভালে আছা মই আছো বাৰু ভালে।
অ আছো দে ময়ো বাকী ভাত পানী খালি
খালো খালো মইো খালো বাৰু জাষ্ট খাই উঠিলো
আহ আহ আছো আছো
এনে বোলো অলপ কথা পাতো অলপ কথা বাৰ্তা বো এনে এ তাকে আজি মানে মই বাতৰিত পালো ইণ্টাৰনেটৰ কথা
আচ্ছা
মানে পাইছোঁ আৰু বহুত মানে বেয়া বেয়াও চলি আছে ইণ্টাৰনেটৰ মানে জৰিয়তে ভালো চলি আছে তাকে তই এনো কি ভবা তাৰে ওপৰত লৈ কিনে তাকে সজোগ এটা সজোগলো
ইণ্টাৰনেট কেইটা আহা নাই। আধুনিক এত ধৰ যে নৱ প্ৰজন্মৰ ন এইটো এইটো যুগৰ কাৰণে এটা মহান আৱিষ্কাৰ বুলি ভাবা যায় কাৰণ এয়াটা ইদ ইদাৰ ই চব কিয় চব বস্তু সহজ হৈ হৈছে একদমে চব বয়
আচ্ছা।
সেইটোতো হয় বাৰু গোটেইখিনি বস্তু সহজ হৈ কিন্তু মানে কিছুমান ক্ষেত্ৰ কত আকৌ এনেুৱ লাগে ইণ্টাৰনেটৰ কাৰণে আকৌ আমাৰ পিছৰ যিটো প্ৰজন্ম আছে সেইটো আকৌ বেয়া হৈ যাইছে নেকি উ
অ সেইটোও হয় বাৰু কাৰণ এতিয়া অ কি হয় ছাত্ৰ ছাত্ৰী মানে যিবিলাক সৰুো যে আমাতকে কৰৰুো বুলি কৈছো আৰু ত' সেইবিলাকে পঢ়িমনি ধোৱাৰ কাম মানে ভাল ইণ্টাৰনেটৰ ভালে ব্যৱহাৰো কৰিব পাৰি আৰু বেয়াও কব পাৰি কিন্তু এ কিছুমান ইচ্ছাই এনেকুৱা কৰে যে মাক দেউতাকৰ পৰা মোবাইল টো লল স কেনে পুঢহিম বুলি লৈছি আচলতে কিন্তু এ নপঢ়ি কেনে ধৰ এই ইনষ্টাগ্ৰাম চলে ইউটিউব চাই আছে ইউটিউবৰ পঢ়াৰ ভিডিঅৰ বাহিৰে আৰু অ মানে সেনেুৱা ধ সেইগিলা অ সেইগা অ সেইটোয়ে সেইটোয়ে ত সেইটো সিহঁতৰ কাৰণে অ সিহঁতৰ ভৱিষ্যতৰ কাৰণো বেয়াই কিন্তু সেই যে মাক দেউতাকে সিহঁতৰ ওৰত ভৰসা কৰি ৰাখছি মানে ধৰ যিহতে মোবাইলটো লৈ ভালকে পঢ়ি আছে মানে সেইটোৰ ওপৰত টো এটাহে আহি গৈছে আৰু বিশ্বাস কৰবা লৰা হৈ গৈছে আৰু
সেইটোৱে এতিয়া মে তাকে ভাবছো আৰু আমি মানে পে আমাৰ ওচৰেৰ প যে এনেখিন লৰা ছোৱালী আছে এই যিখিনি মাক দেউত আছে সেইিনি মানে আমি সজাপোকো মানে বুজেনেকে তেনেকে ইণ্টাৰনেটটো মানে আমি ভাল ব্ৱহাৰ কৰি কিনে মানে ল'ৰা ছোৱালী খিনিয়ে মানেতকিত হ প তাৰ শৈলী
অ', অ এতিয়া তই ইণ্টাৰনেটৰ ভালো ব্যৱহাৰ কৰিব পাৰ মানে বহুত। বহ নু ল বা আজালি বিভিন্ন ধৰৰ অনলন ক্লাছ বিলাক হয় সেইবিলাক সেইবিলাক ভিডিঅ' লেকচাৰ চাই সেইবিলাকৰ দ্বাৰা তেওঁ মানে তেওঁলোকে আহ ছাত্ৰ ছাত্ৰী বিলাকে তোমাৰ নতুন নতুন যিবিলাক পৰীক্ষা দিব হে বিলাক কাৰণে নিজকে প্ৰিপেয়াৰ কৰে কিন্তু। কিছুমান এনেকুৱাও আছে যিবিলাকে অব্যৱহাৰ মানে বেয়া ব্যৱহাৰ কৰি আছে।
উম বেয়া ব ব বহুতে কৰি তাকে আৰু তাকে বোলো এতিয়া। ইণ্টাৰনেটটো মানে কিছুমানে কোৱা শুনো আৰু বাৰ মানে পালো আজিৰ পেপাৰখনত যে একে এনেকে। বহুত আাকৈ ইণ্টাৰনেটটো বন্ধ কৰি দিব লাগে। আগৰ সময়ে ভাল আছিলে ইণ্টাৰনেট নাছিল। মানুহে নিজৰ লগত ব্যস্ত হৈ আছিল। কিন্তু বৰ্তমান সেইটো সম্ভৱ জানো এইটো সম্ভৱ নহয় না। এতিয়া ইন্টাৰনেটটো নোহাৱা কৰি দিয়াতটো।
এতিয়া এতাতো ইণ্টাৰনেট যে বন্ধ হ'ব সেনেকুৱা যে অ সম্ভৱ নহয়। কাৰণ আজিকালি ভাবচোন সৰু বাচ্ছা ইণ্টাৰনেট সৰু যি বিলাক বাচ্ছা থাকে। বছৰীয়া কথা কছ সেইবিলাকে মোবাইলতটো নাচাকে ইউটিউব নাচাকে। ভাতে নাখায়। আজি সেই দুই বছৰতে কিন্তু। আম আ অ এটো দ সিত মানে সিহঁতৰ ভৱিষ্যতত কি হ'ব ভাবিছোন।
অনবৰতে ফোনটোতে লাগি থাকে। ফোনটো নহ'লে একো নকৰে।
অ ন বাৰড অ সেই য সেইটোৱে আৰু। আহ মানে আমাৰ দিনত সেনেকুৱা নাছিল আমাৰ ধৰ। ল'ৰাবিলাকে কেৰম খেলছিল বা যিকোনো বাহিৰত। মানে বাহিৰত খেলিব পা বেছি ভাল আছিল কিন্তু আজি ল'ৰা ছোৱালী বিলাকে মোবাইলটোত এনে টাইম। মানে মোবাইল টোৱে পাই মানে। মোবাইলতটো পালে ঘৰৰ ভিতৰত থাক পায় আজিকালি বেছি ভাল। মোবাইলটো পাই।
সেইটো কাৰণে এতিয়া মানে ভাৰত খেলবৰ নাযায়। একো ব নাযায় সেইকাৰণে মানে আজিৰ দিনৰ মানে যিখিনি। আছে ল'ৰা ছোৱালী খিনি মানে। শাৰীৰিক শাৰীৰিকভাৱে বহুত মানে অসুস্থ হৈ যাই আছে মানে বহুত দুৰ্বল।
অসুস্থ হৈছে উম উম হয় আৰু বহুতৰ এটা।
আকৌ অপজচন তোমাৰ এনে মই লগ
বহুত বহু মানে কি হৈছে মেটেল যিটো মানসিক স্বাস্থ্য। চব ফালৰ পৰা মানে কাম নকৰা হৈছে। কাৰণ মোবাইল টো দিষ্টচেন না কৰে অকল মোবাইলত। ত ই আজিকালি ইণ্টাৰনেটত সেইটোৱে আৰু আজিকালি ইণ্টাৰনেট নহলে মোবাইলটো নচলে বুলিয়ে ক'ব পাৰি।
সটোৱে এইটোৱে। কাৰণ আমি ৰাতিপুৱা শুই উঠাৰ পৰা একদম। তিখোৱালৈকে ইণ্টাৰনেটত লাগি থাকো। ফেচবুক চোৱা হওক ইনষ্টাগ্ৰাম চোৱাহক। বা কিবা এটা অনলাইন একজাম আছে, ফৰ্ম ফিল আপ কৰাই হক, মানে চবতো আজিকালি ইমান ইণ্টাৰনেট লাগে। মানে লাগ।
লাগে অ সেইটোৱে আৰু চবতকে। পয়াা মানে, অতিমাত্ৰা ব্যৱহাৰ যদি আমি এই ইন্টাৰনেটৰ এতি ধ আমি যিটো কৰি আছো অতিমাত্ৰা ব্যয়ৱহাৰ। াৰ কৰিলে মানে সময় নষ্টতো হয়ে। পঢ়া শুনাত মনোযোগ কমে আৰু আৰু মানে আমাৰ এতিয়া ধৰি লওক। আঠ ঘণ্টা টোপনি লাগে একম চেও মানে। কমেও কম আঠ ঘন্টা টোপনি লাগে কিন্তু সেই মোবাইলটো। টা তিন্ত নে মোবাইল টিপি কেনাই আকৌ। নটা বজাত উঠাৰ লগে লগে নটা বা আঠটাতে গৈছো আৰু দেৰিকেে গৈছো কিন্তু আঠ ঘন্টা নহলেই ত' সেইকাৰণে আজিকালি বহুত মানুহৰ আহ মান ঠিক ভাৱে বহুত খিনি অসুস্থ হৈ থাকে।
কিন্তু বহুত আকৌ সেইটো হিচাপত ইন্টাৰনেটৰ ভাল ব্যৱহাৰো কৰিছিলোঁচোন।
অ সেইটো বাৰো হয় আকৌ বহুতে সেই বস্তুতটো মানে সময় হিচাপে লৈছে। যে এইখিনি সময়ত মই আজি মানে ব্যৱহাৰ কৰিম। সময় হিচাপে বাচি লৈছিল।
উম উম সেইটোয়েইেতো তাকেই এতিয়া ইণ্টাৰনেট বুলি। বুলি মানে। যিখিনি সৰু বাচা আছে সিহঁতে মানে ভাবে বুতীয়া বস্তু পায় ইউটিউবত বহুতো চাব পাৰি ভাবি কিন্তু। নহয় তাতকেও বহুত কিবা কিবি মানে ভাল ভাল কামো কৰিব পাৰি। আৰু গম পাৱাতটো ভাল লাগে বাক। বাকী খিনি ক'বা লাগি এ আমি বাকি আমাৰ যিখিনি সৰু সৰু মানে আমাৰ জেনেৰে্যনটো আছে।
অ', অ', হয় দেই এইটো বস্তু শিকাব লগা। আৰু অকল যে অ ঘৰত শিকাব মানে ঘৰতটো শিকোৱা যায়ে বাৰু। কিন্তু অ বিদ্যয়ালয়ত যিখিনি মানে আমাৰ। শিক্ষক শিক্ষয়িত্ৰী আছে। তেওঁলোকেও ধৰ এই যিটো আমাৰ ইন্টাৰনেট হওঁক। মানে বেছি অতিমাত্ৰা ব্যৱহাৰে যে আমাৰ মানসিক বা আহ। ত শাৰীৰিক ভাৱে আমাক বহু খিনি কমজোৰ কৰি দিয়ে। সেইখিনি কথা বুজাবা লাগে আচলতে। ছাত্ৰ-ছাত্ৰী বিলাকক।
যেতিয়া মানে কি বুলি কয় অলপতে মোৰ সেই। অ কৰিছো কেতিয়াবা।
নাই অলপতে মানে মোৰ এই লগৰ এটা মানে। ইণ্টাৰনেটত থৈ দিয়ে মানে এক্সাম দিছে। এনে এক্সাম দি সি মানে চাকৰি পাইছে। সেইবিলাক ক্ষেত্ৰত মানে স্বভাগলাই ইন্দিনিটো ভালে।
অ ইণ্টাৰনেটটো সেইটো ক্ষেত্ৰত ভাল এতিয়া অ। উম কিন্তু ইণ্টাৰনেটে আকৌ ইণ্টাৰনেটত আমি আজিকালি ধৰ ইন্টাৰনেটতটো ভাল হৈছে কাৰণ আগৰ দিনত বাতৰি কাকত পঢ়িব ল। আ আছিল ধৰ কথাতটো কৈছো। ত' সেইটো চব চব ল'ৰা ছোৱালী বা মানুহ মানে আমাৰ নতুন। প্ৰজন্ম বিলাকে বাতৰি কাকত ইমান নপঢ়ে। কিন্তু অ লাহে লাহে যেতিয়া ধৰ ইণ্টাৰনেটত গোটেইখিনি আজিকালি পোৱা যায়। অহ গোটেইখিনি নিউজ বা বাতৰি গোটেইখিনি পোৱা যায়।
গতিকে বাতৰিাকত নপঢ়াত অহ বাতৰি-কাকত নপঢ়া নপঢ়ি আছে। সেই টাইি আকৌ যে ইণ্টাৰনেটত দে তেতিয়া ভাল।
আহ। অ সেইটোৱে। সেইখিনি টাইম আকৌ নলেজ হিচাপে যিখিনি তোমাৰ। বাহিৰা জ্ঞান বুলি কয় না। সেই হিচাপে আকৌ থাকি যায়। আকৌ কিছুমান কিন্তু আকৌ তোমাৰ পুৱা কিছুমান যে সেয়া বাতৰি। নোলাই।
সেইবিলাকো পৰা মানে ইণ্টাৰনেটৰ পোৱা প্ৰচাৰ হৈ যায় পতকে মানে বহুত সোনকালে।
প্ৰচাৰ হৈ অ সেইটোয়ে। সেইকাৰণে আমি বাৰু কিছুমান বস্তু এনেকুৱা আছে। এই এইবিলাক পতকে বিশ্বাস কৰবা নালাগে।
চব কথা কিছুমান পাৰি বিশ্বাস কৰা। কিন্তু চব যে বিশ্বাস কৰি ল'ম কাৰণ আৰু আজিকালিতো। বহুতে ভ্লগ বনাই কিবা বনাই ভিডিঅ'জ বনাই ন কিছুমানে আহ কিছুমানে নিজৰ বাস্তৱ জীৱন দেখাই কিছুমানে সচা। চাকে দেখায়। আৰু কিছুমানে ধৰ এনেই অ নাটক টাইপত মানে, নিজে বাস্তৱতটো নেদেখায় না সিহঁতে। কি কৰি আছে বাস্তৱ ত সেইবিলাক নেদেখায় অ সেইটোয়ে কিন্তু আমি এ তেখেতলোকৰ মানে মান সেইবিলাক মানুহক চাই যদি আমি আমি মানে তেওঁলোকৰ এ সেয়া খিনিত ফলো কৰো তেতিয়াতটো নহ'ব
আৰু এইবিলাক কি ক'ম আৰু আজিকালি মানে বাচ্ছা বিলাকে মানে ফোন চোন হলে একো নকৰা হৈছে নোখোৱা হৈছে একো নকৰা হৈছে কিন্তু সিহঁতৰ ভাল বস্তু শিব লগা আছে সেইটো নাই বাৰু তাকে আৰু এইখিনি কথাই পাতিব পাতবো লগা আছিল
অ মোৰো ভাল লাগিছে আৰু কথা
দিয়া বাৰু এতিয়া ৰাখো এইখিনি বাৰু খোৱা খোৱা টাইমে হ'ল ঠিক আছে উ উ গুড নাইট গুড নাইট